শুনিছো৷
অ কি কৰি আছা?
হা, আছোঁ এনে৷ তুমি?
মইয়ো এনে আছিলোঁ, ইমান গৰম দিছে৷
হয় বতৰটো খুবেই গৰম৷
হয়৷ অ পিছে ভালে আছা?
অ আছোঁ আছো৷তোমাৰ কোৱা৷
মইয়ো ভালে আছিলো৷ ভাবিলো তোমাক এটা ফোনেই কৰোঁ, পুথিৰ গুৰুত্বৰ বিষয়ে অলপ কথা পাতো৷ কি কোৱা৷
অ পাৰি পাৰি৷ কোৱা?
মানে পুথি মানুহৰ জীৱনৰ মানে অন্যতম শ্ৰেষ্ঠ বন্ধু৷ মানে আহ মা অ মানুহে কৈ নহয়, মানে মানুহে লগ এৰি যাব পাৰে কিন্তু আমাক মানে বন্ধুৱে এখন ভাল কিতাপ বা উম কিতাপ এ কিতাপ খনে মানে কেতিয়াও আমাক-আ এৰি নাযাব নোৱাৰে সেয়েহে মানে কিতাপক মানে জীৱনৰ শ্ৰেষ্ঠ বন্ধু বুলিও কোৱা হয়, মানে ই আমাৰ জ্ঞান, বুদ্ধি আমাৰ চিন্তা শক্তি বৃদ্ধি কৰে৷ মানে বিভিন্ন ধৰণৰ কল্পনা শক্তি হওক, চিন্তা শক্তি, আত্মবিশ্বাস, মানে আমাৰ জ্ঞান মানে সকলো ধৰণৰ শক্তিৰে মানে ই অ' আমাৰ বৃদ্ধি কৰে। যাৰ ফলত মানে আমি বেছিকৈ অ' মনোযোগ দি কৰো বিভিন্ন ধৰণৰ কাম কৰিব পাৰো।
আৰু কিতাপৰ ফলতেতো আমি বহুতখিনি মানে জ্ঞান অৰ্জন কৰিব লা জ্ঞান অৰ্জন কৰিব পাৰো। যাৰ ফলত নেকি আমি কেতিয়াও জীৱনত কোনো ধৰণৰ বিপদৰ পৰা আমি মানে আমি হা- ত হাৰি আহিব পাৰোঁ। কিয়নো আমি কিতাপৰ পৰা সেইখিনি জ্ঞান অৰ্জন কৰিছোঁ। কিতাপে আমাক সিখিনি ক্ষমতাকালি বনাই।
হয় ঠিকেই কৈছ হয় হয় একেবাৰে ঠিকেই কৈছা আৰু মানে শিক্ষাৰ ক্ষেত্ৰতো মানে পুথি, পুথিৰ মানে বহুখিনি সুবিধা আছে যেনে শিক্ষাৰ মূল আধাৰেই হৈছে কিতাপ বা পুথি, পাঠ্য পু- থিৰ মানে সহায়ত ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন বিষয়ত জ্ঞান লাভ কৰে আৰু মানে অ' মানে আমি যি, যিখিনি পাঠ্য-পুথি আছে তাৰ পৰা মানে অ' ছাত্ৰ-ছাত্ৰী যি পঢ়ে সে- ই তাৰ পৰা যে আমাৰ মানে মূলত পৰীক্ষাৰ পৰীক্ষাত আহে সেইখিনিত আমি যদি নিজৰ পা- ঠ্য পুথি খিনি যদি কিতাপ খিনি পঢ়ো তেন্তে মানে আমি অ' তেন্তে মানে আমি যিকোনো পৰীক্ষাত মানে ভাল ফলাফল লাভ কৰিব পাৰিম মানে পৰীক্ষা প্ৰস্তুতিও হয় মান আাৰ আহ কিতাপ পঢ়ো
অকল অকল অ' আই, এতিয়া বৰ্তমান পৰিস্থিতিটো এনেকুৱা হৈছে যে আমি অকল এটা পৰীক্ষা এটা ভালকে ফলাফল দেখুওৱাৰ বাবেহে আমি কিতাপ পঢ়োঁ বৰ্তমান, বৰ্তমান পৰিস্থিতিটো সেনেকুৱা আহি পৰিছে। কিন্তু আচলতে যদি আমি আ' আচলতে যদি মই মোৰ দৃষ্টিৰ পৰা ক'বলৈ যাওঁ আচলে- কিতাপ অকল পৰীক্ষাৰ বাবে নহয় কিতাপ আমি এনেও পঢ়িব লাগে আজিকালি অনলাইন যেতিয়াৰ পৰা আহিছে তেতিয়াৰ পৰা আমি নভেল পঢ়িবলৈ এৰি দিছো আমি কিতাপ পত্ৰ, বাহিৰা কিতাপ পত্ৰ গ্ৰন্- ন্থ, আমি এইবোৰ পঢ়িবলৈ এৰি দিছোঁ কিয়নো আমি মোবাইলতে সোমাই পৰিছোঁ গোটেইখিনি তাৰ ফলত হয়তো আহ কিতাপ পত্ৰৰ প্ৰতি আমাৰ অকনমান ৰাপটো কমি গৈছে।
হয় ঠিকেই কৈছা আৰু মোৰ ম'তে যে কিবা পা- ঠ্য-পুঠিয়ে নহয় আমি মানে বাহিৰা কিতাপ এখনো পঢ়িব লাগে যেনে তুমি কৰা অ' উপন্যাস, গল্প, জীৱনী, বিজ্ঞান, ইতিহাস মানে আমাৰ যিবোৰ মহৎ লোক আছে বা বিজ্ঞানীসকল আছে তেনেকা মানে, জীৱনী, সেইবোৰ যদি আমি পঢ়ো তেন্তে মানে আমি বহু- উপকাৰ লাভ কৰিম বা যিবোৰ গল্প আছে সেইবোৰ পঢ়িব লাগে বা উপন্যাস, উপনাসৰ পৰা আমি নতুন-নতুন জ্ঞান লাভ কৰিব পাৰো আৰু যিবোৰ ইতিহাস সমৃদ্ধ কিতা- প আছে, আমি, আমি আমাৰ অসমৰ বিষয়ে গম পাব পাৰো বা কামৰূপ বা আমাৰ ভাৰত নৰ বিষয়ে গম প' গম পাব পাৰো বা যিবোৰ ভ্ৰমণ কাহিনী আছে তাৰ পৰা ম নতুন নতুন মানুহৰ কথা বা নতুন ঠাইৰ কথা বা পৰম্পৰাৰ কথা সংস্কৃতিৰ কথা জানিব পাৰো মানে সেয়েহে মানে আমি যিবোৰ কিতাপ পঢ়ো আহ' সেইবোৰ অকল পাঠ্য-পুথিয়ে নহয় আহ' আমাৰ বাহিৰা কিতাপবোৰো পঢ়িব পাৰি মানে এই পুথিবোৰ পৰা মানে আহ' জ্ঞানৰ পৰীক্ষা মানে বহুখিনি বৃদ্ধি পায়।
সেইকাৰণেতো আমাৰ সকলোৰে মৰমৰ জুবিন দাও কৈছে যে, কিতাপ পঢ়া যাতে গামোচাই বচাব কিতাপ নপঢ়া যদি গামোচাই বচাব নোৱাৰে।
হয় একেবাৰে, হয় হয় শুনিছো।
অ' সেইকাৰণে কৈছিল জুবি, কাৰণ জুবিন দাই নিজেও কিতাপ পঢ়িছিল। সেইবাবে তেখেত এজন শ্ৰে, শ্ৰেষ্ঠ ব্যক্তিত তেখেত এজন অসমৰ সত্তা
হয় ঠিকেই কৈছা আৰু মানে পুথি পঢ়া অভ্যাসে মানে হয় কোৱা!
কিমান তুমি কোৱাচোন
মানে পুথিপঢ়াৰ অভ্যাসে মানে মানুহৰ ভাষাৰ ওপৰত প্ৰভাৱ পেলাই মানে আমি যদি আহ ভাল কিতাপ পঢ়ো বা ভাল ভাষাৰ কিতাপ পঢ়ো তেন্তে মানে আমাৰ যিটো আ' ভাষা আছে বা শব্দ আছে মানে সেইবোৰ অ' মানে ভাল বৃদ্ধি পায় বা ভাষা শুদ্ধ হয় বা লিখা পঢ়ৰ দক্ষতা উন্নত হয়, মানে আমি যদি ভালদৰে পঢ়িব নাজানো যদি আমি এনেক কিতাপ পঢ়া অভ্যাস কৰো তেন্তে মানে আমি কিতাপবিলাক একদম- ধুনীয়াকৈ পঢ়িব পাৰিম বা কথা ক'ব ভালদৰে পাৰিম বা আমি একদম মানে আমাৰ মনত যিবোৰ ভাব আ- ছে। আমি সেই-বো স্পষ্ট ভাৱে বুজাব পাৰিম।
হয়, আৰু, আৰু কিতাপ নপঢ়াই হ'ল মানে বৰ্তমান সময়ততো কিতাপ নপঢ়ে ন' আজিকালি নবেল-চবেল বোৰ ত' তাৰ ফলত কি হৈছে তাৰ ফলত তাৰ ফলত এতিয়া যদি আমি, আমি দোকানত যদি যাওঁ দোকানত যদি দোকানীজনে আমাক যদি পতককে যদি কয়, মানে মই, এই, এই- ইটো-এইটো প্ৰায়, প্ৰায় তোমাৰ যিবোৰ, যিবোৰ ইংৰাজী মাধ্যমত পঢ়া ছাত্ৰ-ছা- ত্ৰী আছে তেওঁলোকে এইটো প্ৰব্লেম ফেচ কৰে, মানে প্ৰব্লেমটো লাইক এনেকুৱা অ' কি হয় অ' কয়কে ছাইত্ৰিশ টকা হৈছে, ছাইত্ৰিশ টকা বুলি কলে সিহঁতৰ খেলি মেলি যায়। কিয়নো সিহঁতে কিয়নো তাতে নাই নাজানে, তাহাঁতে লাইফটোত অকল ইংৰাজীতে সোমাই থাকিলে। তা তাহাঁতে বাহিৰা কিতাপ, বাহিৰা কিতাপ যদি পঢ়িলেতেন ইংৰাজী মাধ্যমে হওক বা যি মাধ্যমে নহওক তেতিয়া ছাইত্ৰিশ অৰ্থটো বুজি পালে হয়।
হয়, ঠিকেই কৈছা। আৰু মানে পুথিয়ে মানুহৰ নৈতিক বোধ গঢ়াতো সহায় কৰে যেনে মহান ব্যক্তিসকলৰ জীৱনী আৰু নৈতিক কাহিনী পঢ়িলে মানে। সততা, শৃংখলা, দায়িত্ববোধ মানে তেওঁলোকে কেনেদৰে আমাৰ আহ সততা বজাই ৰাখিছিল বা সত্যবাদী আছিল। কিমান শৃংখলাবদ্ধ আছিল বা কিমান দায়িত্বশীল আছিল বা কিমান ভাল আছিল সেই কথাও আমি জানিব পাৰো। বা আমাৰ আহ যিবোৰ নৈতিক দায়িত্ববোধ যেনে উম ভাল পোৱা মানে মৰম। আহ
হয়। মানে সেইটোয়ে, আমাক এখন গ্ৰন্থই আমাক আমাৰ জীৱনটো শিকাই দিয়ে। আমাৰ আমি কেনেকে দৈনন্দিন জীৱনত আমি কেনেদৰে চলিব লাগে, মানুহৰ ব্যৱহাৰ আচাৰ বহুতে আজিকালি ব্যৱহাৰ কৰিব নাজানে। এজন চব্জি অলা বা এজন ৰিক্সা অলাক আমি ঐ ৰিক্সা, ঐ চব্জি। মানে এনেকুৱা টাইপত ব্যৱহাৰ কৰা হয়, কিয়নো আমি কিতাপ পঢ়া নাই।
হয়, একেবাৰে ঠিকেই কৈছা।
তাৰ ফলত, তাৰ তাৰ তাৰ ফলত আমাৰ সমাজত আমাৰ নিজৰে যিটো এটা মানে প্ৰতিচ্ছবিত আমাৰ মাজত এটা তল পৰি যায় আমাৰ নিজৰ প্ৰতি।
হয়-হয়-হয় ঠিকেই গৈছ তাৰমানে মানুহে কয় নহয় আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিস্থিতি তে আমি ভালদৰে ব্যৱহাৰ কৰো সমাজৰ লগত বা সকলো কিন্তু মানে আমিও তেওঁলোকৰ পৰা ভাল ব্যৱহাৰ লাভ কৰিব পাৰিম বা ভাল প্ৰতিচ্ছবি আমাৰ থাকিব থাকি
হয় নিজৰ ব্যৱহাৰে নিজে নিজৰ পৰিচয় বুলি এটা কথা আছে নহয়?
হয় ঠিকেই কৈছা হয়-হয়। আৰু পুথি পথাৰৰ ফলত মানে মানসিক বিকাশো হয় যেনে পুথিয়ে মন একাগ্ৰ কৰে কল্পনা শক্তিৰ বৃদ্ধি কৰে আৰু মানে নতুন-নতুন ধাৰণা সৃষ্টি মই যেনেকৈ কলোৱে আমি যেতিয়া কোনো এখন কিতাপ কৌতুহল হ'ব যে এইখন কিতাপ কেনেকুৱা আছিল অ, ইয়াৰ জীৱনীটো কেনেকুৱা আছিল বা আমাৰ ধুনীয়া আমাৰ এ কল্পনা শক্তি বৃদ্ধি হাব বা তাৰউপৰি আমাৰ মনোযোগ বৃদ্ধি হ'ব বা একা হব মানে বিভিন্ন ধৰণৰ সহায় কৰে আমাক কিতাপে।
হয় কিতাপে কিতাপ নহলে হয়তো আমি আজিলৈকে জীয়াই নাথাকিলো হয় কিয়নো কি কিতাপৰ জৰিয়তে আমি বহুতখিনি কথা শিকিছোঁ আমা-আমা-আমাৰ প্ৰথম আৰম্ভণি হয় আমাৰ পেঞ্চিলেৰে অ, চ'ক পেঞ্চিলেৰে চক পেঞ্চিল আমি ঘূৰাই- ঘূৰাই - ঘূৰাই - ঘূৰাই আমি লাইফটো মানে আমাৰ জীৱনটো আৰম্ভ কৰিছোঁ। ত' তো তেনেদৰেই যিহেতু জীৱনটো আৰম্ভ আৰু- আৰু শেষ পৰ্যায়লৈকেও আৰু তোমাৰ যেতিয়া মানে অ যেতিয়া ভাতমুখত দিয়া বুলি কয় তেত- তেতিয়াও আমাৰ হাতত কলম তুলিব দিয়ে কিবা তুলিব দিয়ে কিয়নো কিয় তাতে ক'ৰবাত নহয় ক'ৰবাত নহয় মানে পাঠ্যপুথি আমাৰ জন্ম দিনাৰ পৰা আমাৰ জীৱনত অ, সম্বন্ধ থাকে। সম্পৰ্ক এটা।
হয় একেবাৰে ঠিকেই কৈছা আৰু মানে আজিকালি বহুতে ডিজিটেল যুগত মানে অহ বহুত। গোটেই মোবাইল আৰু ইণ্টাৰনেটৰ ওপৰত মানে নিৰ্ভৰ কৰে। অহ মানে বহুতে ভাৱে যে আজিকালি অহ কিতাপৰ প্ৰয়োজন নাই এইটো মোৰ মতে এইটো একেবাৰে মানে। তাৰমানে বিশু মানে অশুদ্ধ কথা কাৰণ মানে‌ ই বুক আৰু মানে অনলাইন ত। থ্য উপযোগী যদিও অহ ছপা পুথি মানে যিবোৰ আমাৰ কিতাপ পঢ়িবলৈ পাওঁ। মানে সেইবোৰ পঢ়াৰ যে আনন্দ বেলেগ বা আমাৰ একাগ্ৰতাটোৱে বেলেগ আমি যেতিয়া ত এটা ভাল পাওঁ বা মানে কিছুমান কিতাপ প্ৰেমীৰ লোক থাকে, তেওঁলোকে মানে এই কিতাপবোৰ মানে এটা মনৰ ভাৱ হিচাপে বা প্ৰেম হিচাপে গ্ৰহণ কৰে কি প্ৰেম থাকে কিতাপৰ প্ৰতি বা তেওঁৰ প্ৰথম বন্ধুতে বা বন্ধু হয় আমাৰ তেওঁলোকৰ কিতাপ খন মানে তেওঁলোকৰ মানে এটা মনতে আনন্দ লাগি যায়, যেতিয়া তেওঁলোকে এখন কিতাপ পঢ়িবলৈ ধলে
হয় আৰু কিতাপ- কিতাপ নপঢ়া বুলি কোৱাৰ লগে লগে মানুহে আজিকালি তোমাৰ বাত দৈনন্দিন যেতিয়া আমি যেতিয়া ৰাতিপুৱা বাতৰি কাকত আহে, আমি বাতৰি কাকত পঢ় প পঢ়িছিলো এটা এটা সময়ত কিন্তু আজিকালি বাতৰি ত নপঢ়ে কিয়নো আজিকালি তোমাৰ ইনষ্টাগ্ৰামে হওক বা ফেচবুকত হওক বাতৰিৰ পেজখন আহি যায়। ত তো মানুহে তাতেই পৰে তাৰ ফলত কি হয় চশমা ল'ব লগা হয় জল্দি চ কিয় কিয়নো কিয়নো কিয়নো চকুকেইটা আমাৰ বেয়া হৈ যায় কিন্তু কিন্তু কিন্তু আগতে যেতিয়া আমাৰ মভেল চবেল নাছিল মানে বাতৰি কাকত নাই আ মানে চৰি চৰি আগতে যেতিয়া মোবাইল চবাইল নাছিল অকল যেতিয়া আমাৰ কিতাপ পত ত্ৰজেক বা আমি বাতৰিকাকত চকুৰে পঢ়িছিলো তেতিয়া আমাৰ চকু পাতি ভাল আছিল তেতিয়া মানুহবোৰ মানে কি হৈছে তেতিয়া আমাৰ জীৱনৰ যিটো ধাৰা আছিল আমাৰ জীৱন ধাৰাটো দীঘলীয়া আছিল কিন্তু বৰ্তমান সময় আমাৰ জীৱন যে ছুটি হৈ পৰিছে তাত কিন্তু ভুল আমাৰেই তাত ভুল আমাৰ নিজৰে
আমাৰ শিশুসকলৰ মানে পুথি মানে বহুতে গ গুৰুত্বপূৰ্ণ মানে সৰুৰে পৰাই যদি আমাৰ পুথি পঢ়াৰ অভ্যাস গঢ়ি উঠিলে আহ শিশুসকলৰ মানে সৃষ্টিশীলতা, কল্পনা শক্তি আৰু মানে চিন্তা শক্তি বৃদ্ধি পায়। আমি যদি শিশুসকলৰ মানে আ শিশু অৱস্থা অৱস্থাটোত যদি তেওঁলোকক আমি কিবা অভ্যাস কৰাই তেন্তে সেই অভ্যাসটো তেওঁলোকৰ গোটেই জীৱনলৈকে থাকি যায় সেই সেই সময়ত যদি আমি তেওঁলোকক কিছুমান ভাল অভ্যাস কৰাম। বা পুথি পঢ়াৰ অভ্যাস কৰাও তেতিয়া মানে তেওঁল তেওঁলোকৰ এই অভ্যাস জীৱন ভৰ থাকি যাব বা এইখিনি সময়ত যদি তেওঁলোকে মানে এইবোৰ চিন্তা কৰি চিন্তা শক্তি বৃদ্ধি হ'ব, কল্পনা শক্তি বৃদ্ধি হ'ব বা একাগ্ৰতা, মনোযোগ এইবোৰো বৃদ্ধি হ'ব, আমি সেই মানে এ কিতাপ পঢ়া অভ্যাস কৰাব লাগে শিশুসকলৰ মাজত।
হয় হয় আৰু আজিকালি আমি পুথিভঁৰালত যোৱা খুব কমেই দেখা পাওঁ মানে যিন যি যাক নেকি মানে আমি গ্ৰন্থৰ ভঁৰাল বুলি কও, গ্ৰন্থৰ ভঁৰালত আজিকালি ছাত্ৰ -ছাত্ৰী যোৱা আমি খুব কমেই দেখা পাও। যাই যাই সেইসকল ব্যক্তিহে যিসকল নেকি বয়সস্থ আগতে পঢ়িছিল, এতিয়া এতিয়া কি কিতাপ এৰিব নোৱাৰে যেনেকে আমি এতিয়া মোবাইল এৰিব নোৱাৰো ঠিক তেনেদৰে তেওঁলোকে কিতাপ এৰিব নোৱাৰে কাৰণে সেই বয়সস্থ মানুহবোৰে যায় পুথি পঢ়িব কিন্তু আমাৰ নিচিনা আমাৰ যিটো বৰ্তমান আ আমাৰ যি টো বৰ্তমান মানে কাল চলি আছে আমাৰ জেন জি বুলি যিটো কয় হয় নৱপ্ৰজন্ম তেখেত তেখেতসকল কিন্তু নাযায় বৰ্তমান পৰিস্থিতিটো এনেকুৱা হৈ পৰিছে পুথিভঁৰাল খালী হৈ পৰিছে বৰ্তমান
এটা শান্তময় পৰিৱেশো দিয়ে য'ত আমি মানে একাগ্ৰ হৈ পিনে পুথিবোৰ পঢ়িবও পাৰো।
তুমি এনেই গ্ৰন্থ আজিলৈকে পঢ়িছানে কিবা কিবি?
উপন্যাস, গল্প তাৰোপৰি মানে আহ মহাপুৰুষৰ জীৱনী মানে এই সকলোবোৰ ধৰণৰ কিতাপ মই পঢ়ি পাইছো।
অ' তোমাৰ প্ৰিয় লিখক?
লক্ষ্মীনাথ বেজবৰুৱা।
আচ্ছা, মই তোমাৰ পঢ়িছো তোমাৰ শুনিছা চাগে 'বকুল ফুলৰ দৰে' মৃণাল কলিতাৰ, ডক্টৰ মৃণাল কলিতাৰ।
হয় হয় শুনিছো।
হয় মই সেইখন পঢ়িছিলোঁ তোমাৰ যেতিয়া মানে মই মানে মেট্ৰিকৰ আগত পঢ়িছিলোঁ মই। সেইখন আৰু সেইখন মোৰ আজিলৈকে মোৰ জীৱনৰ মানে প্ৰিয় গ্ৰন্থ হৈ ৰ'ল। আৰু কৌশিক কৌশিক ন আৰু কৌশিক নন্দন বৰুৱাৰ এখন আছে সৰা ফুল নিৰিবিলিখন নহয় সৰা ফুল যে আছে এখন।
হয় হয় শুনিছো।
সেইটো জাষ্ট ৰিচেণ্টলি শেষ কৰিলোঁ।
বাৰু তোমাৰ আজি কথাখিনি পাতি মানে মোৰ বহুতখিনি অভিজ্ঞতা হল বাৰু আজিলৈ সামৰিছোঁ।
অ দিয়া ধন্যবাদ।
হয় বিদায়।